হেল্ল' অ শুনিছে অ কি কৰিছে
এয়া এনেই আছোঁ ভাল খবৰ
ভালেই আপোনাৰ
অঁ ভালে দিয়া
তা কিবা কৰি মেলি আছে নিকি
এইয়াই কাম বন কৰি উঠিছো আও উম কি কৰি আছা
মই এতিয়া এনেই বাহিৰতে
অ
কাপোৰ চিলোৱা নাই
কাপোৰ চিলাই আছিলোঁ এতিয়া অকমান জিৰণি লৈছোঁ আৰু
অ
ব্লাউজ চিলালোঁ
অ ব্লাউজ চিল ব্লাউজ চুলোৱা কবাত শিকিছিলে নে তেনে নিজে মোবাইলৰ পৰা চাই শিকিছিলে
অলমান আধা শিকিলোঁ আধা আৰু মোবাইলৰ পৰাই চাই চাই শিকি আছোঁ কৰি আছোঁ আৰু এতিয়া বাকীখিনি
উম
উম উম
জোখ নিজে লৈ নে ফৰ্মা কাটি লৈছে
উম জোখ ফৰৰ্মাহ কাটি লৈছোঁ ফৰ্মাৰ পৰা কাটি কাটি চিলাই আছোঁ আৰু বৰ্তমান
উম মই হেৰিয়া মোৰ আকৌ ভালকে মানে প্ৰপাৰকে নহয়গে জোখটো বেলেগত ক'তো শিকা নাই জো জোখ বিলাক উল্টা পুল্টা হয় মানে
অঁ
তাৰপিছতে অনলাইনত ফৰ্মা আনিছিলো সেইখিনিও মানে জোখ উলিয়াব পৰা নাই যে কোনটো কিহৰ লগত মানে খাব পিচকেটা এই বিয়া আগতে সেয়া তেতিয়া আনা অ ৰোগটো মানে কেই দেটাও আছে মানে অ চাই ছিলো কিন্তু মানে মই উলিয়াব পৰা নাই সম্ভৱ চাগে এইটো বিষয় ইমান নাজানো কাৰণ ওলাব পৰা নাই নিকি
অহঁ
হেৰিয়া আছিলে পিঞ্চেচ কাট আছিলে আকৌ চিম্পুল যিটো কটাৰি কাট সেইকেইটা মানে কেইবেটাও কাট আছিলে থাকা দেখি পেলাই আকৌ চাইজ কেইটাৰ আপোনাৰ থাৰ্টি টু থাৰ্টি ফৰ থাৰ্টি চিস্ক এনকা আছে গতিকে মানে জোখটো সবেলা ইটোও গৈ পেলাই উম সেই বেলেগত আছেগে তেনকা নিচিনা হৈ আছে আকৌ পিঠি কাতটো বেলেগ হৈ যায় তাত মানে এ বি চি ডি এনেকে লিখা আছে তলতহে খালি অকল থাৰ্টি টু বা থাৰ্টি ফৰ বুলি লিখা থাকে কিন্তু মানে বেক চাইডৰ কেই তাতো ধৰিব নোৱাৰি কিমান হয় সেই নম্বৰ বিলাকে সেই তেতিয়া ধৰক এটা থাৰ্টি কাটৰ চাইজটো দুই আছে নহয় থাৰ্টি ফৰতোতো দুই বুলি আছে সেইকাৰণে খেলি মেলি হয় মানে কাটি চাইছিলো কিন্তু মিলাব পৰা নাই
পাৰা নাই
যদি ঘৰলৈ যোৱা যাই ফাৰ্মা কেইখন লৈ হে আহিম নিকি আপু-
অ অ লৈ আহিবা এবাৰ গ'লে ঘৰলে মই চাই দিম বাৰু
ফৰ্ম আছে থাৰ্টি থাৰ্টিৰ পৰা আছে থাৰ্টি থাৰ্টি টু থাৰ্টি ফ'ৰটো বেয়া হৈ গ'ল থাৰ্টি ছিক্স থাৰ্টি এইট ফৰ্তি লগাইছে। বাঁহ
এটাৰ জোখ পালে বাকী খিনি মিলাব
মিলাব পৰা যায় মোবাইলৰ পৰা চাই পেলাই ফৰ্মাটো কাটি ল'ব পাৰিবা তুমি যদি জোখটো জানা মোবাইলৰ জুখটো ধুনীয়াকে দিয়া দিয়ে ন
সেই জোখটোৱে মোক খেলি মেলি হয় ঠিকে কাটো তাত ঠিকে কাটো কিন্তু পিছত দেখত দেখোন। ইটোৰ লগত সিটো দেখোন খেলি মেলি হৈ যায়
আ
নাই হয় বাকী এনেই মোবাইলৰ পৰা চাই পেলাই হওঁক বা ম এনেকে কৰি মেলিয়ে হওঁক মই কুৰ্তাবলাক চিলোৱা যে চুটি কুুৰ্তা দীঘল কুুৰ্তা সেয়াও চিলাইছো উম মেখেলা পতি লগোৱা ফলচ লগোৱা সেইবিলাক বো শিকিলো এমব্ৰইডাৰী টোও কৰো কিন্তু। এই ব্লাউজটোতে মোক খেলি মেলি লাগি থাকে
অ'সেনেকে ডাঠ কাগজটোৱে তাত কাগজত ফিটাাডালে তাত ধুনীয়াকে দেখাই থাকে নহয় ফিতালৈ জুখি বোলেতো পাই যায় অলপ যদি হেৰি কৰিব পাৰা আইডিয়াটো কৰিব পাৰা মই তেনেকেই কাটি লৈছোঁ কিছুমান প্ৰিনচেছ কাৰ্টটো অ প্ৰিঞ্চেছ কাটৰ ব্লাউজটো মই তেনেকৈ কাটি লৈছোঁ নিজেই
উম
মোবাইলৰ পৰা চাই
কোনটো সহজ হয় প্ৰিন্সসেছ কাটটো সহজ হয় নে কাটৰি কাঠটো সহজ হয় সহজ আজি কালি প্ৰিন্সচেছ কাট টো বেছি চলে যে
অ
আ প্ৰিন্সসেছ কাটটো বেছি চলে
বেছি চলে সেইটো সোনকালে চিলাই হয় আৰু এইটো কটৰীটো আকৌ কেইবাটাও চিলনি দিব লাগে যে
উম ভাগ ভাগ
ভাগ ভাগ অ' প্ৰিন্সচেছ টোত আকৌ এবাৰ মাই দিলেই হৈ যায় আৰু তাৰ বেছি হেৰি নাই।
অ' সেইখিনিও হৈ যায় কিন্তু সেই খেলি মেলিটো হয় ব্লাউজত
মেখেলা চাদৰ আকৌ সেই ব্লাউজটোতহে আছোঁ আৰু
উম
এতিয়া চিলাবলগীয়া আছে কাটি কৰি থৈ দিছোঁ সময়ে পোৱা নাই কাৰণে চিলোৱা নাই ত আজি আকৌ বহিছোঁও।
মই এতিয়া মেচিন নাই নহয় ইয়াত চাবলৈও
অ '
এতিয়া ঘৰত মিচিন আছিলে যে এনে এ মি আনিবলৈ যোৱা মানে আৰু এটা পামহে আৰু
অহ
তেনেকাহে হ'ব আৰু
অ এনেকে ওচৰত কাৰোবাৰ থকা হয় অভ্যাসটো কৰিব পাৰিলা হয়
পাৰিলো হয় ষ্টেন থাকা হাও মানে কি থাকিলেও কি হ'ব ধৰক এতিয়া বেলেগৰ বস্তু এটা তেনেকে আমি ব্যৱহাৰ কৰিবও বেয়াও লাগে নহয়
বেয়া লাগে, বেয়া লাগে।
খুজিলে নি-নিদিয়াকে নাথাকে দিব লাগে, কিন্তু বেয়া লাগে নহয় কিবা এটা হ'ব লাগিলে আকৌ।
উ। মই নিজৰ নানালৈ লোক তাততো লাৰাই নাই।
উ।
নিজে আনি কৰি লৈ পেলাইহে লাইছ। ভয়ো লাগে কে কেতিয়াবা আকৌ আনৰ বস্তু লায়ী থাকোঁতে কিবা বেয়া হৈ গ'লে ভয় লাগে নহয় জানো।
উ। হৈ থাকিব আগতীয়াকে পিছত আকৌ অনাৰ পিছত দুখটো আহিব। মানে, ঘৰতো অ', ঘৰতো সেই মোৰ কাৰণে লোৱা হৈছি কিন্তু এতিয়া ঘৰতটো ব্যৱহাৰ নহয়, কিন্তু সেই অনাটোহে দিগদাৰ হয়।
অ', কেবা তেনেকে গাড়ী-চাড়ী কিবা কাৰনত অনা হ'লে তেতিয়া লৈ আহিব পাৰিবা।
অ'।
কিন্তু সেই সেইটোত এম্ব্ৰইডাৰী মানে কি প্ৰথমতে মেচিনৰ লগত মটৰ থাকে যে। মই মটৰটো লোৱা নাছিলো। নলৈ পেলাই পিছত এক্সট্ৰা লোৱা দেখি এতিয়া মানে সেই মটৰটো লগত মেচিনতটো ভালকে মিল নাখাই যে সেইকাৰণে কৰিবলৈ দিগদাৰ। একেলগতে আহোতেই লৈয়ে লব লাগে তেতিয়া ভাল। এতিয়া নহলে এম্ব্ৰয়ডাৰী কৰিবলৈ ৰখি ৰখি যায় অ'। এক্সট্ৰাকে ফিটিং কৰিলে ইমান ভাল নহয়। উ।
মইতো ব্যৱহাৰ কৰা নাই বাৰু।
উ। সেইটোহে মন যায় আৰু এইটো যিটো আপোনাৰ অটমেটিক মেচিন নহয় আৰু আমাৰ নৰ্মেল যিটো। সেইটোতো এমব্ৰয়ডাৰী কৰিব সেইটোত আমাৰ মায়ে জানে। কিন্তু সেইটোৰ সেই নিয়মটো বেলেগ আৰু এই অট'মেটিকটোৰ নিয়মটোও বেলেগ হয়।
অ'।
তেনেকুৱা হয়। সেইটোয়ে খেলি মেলি লাগে আৰু মানে মোৰ এম্ব্ৰয়ডাৰীটো কৰিবলৈ মন থাকে।
অ'।
কিন্তু এতিয়া সেই ঘৰত আৰু মেচিন এটা আছে সেইটোও ব্যৱহাৰ ধং নহয়, কিন্তু সেইটো আক' এতিয়া এম্ব্ৰয়ডাৰীটো কৰিবলৈ অকন দিগদাৰ হয়, সেই তেনেকেই থাকি যোৱা নিচিনা হৈছে।
শিকিছিলানে এম্বডায়ী?
এম্ব্ৰডায়ী মই মা পা শিকা। মা পা শিকা এম্বডায়ী?
উ।
মাই আগতে কৰিছিলে নহয়। উ, এতিয়া নকৰা হ'ল। এতিয়া চকুৰপায়ে নোৱাৰা হ'ল তেনেকে। আৰু এইটোত তেনেকে নোৱাৰেও যে। কিন্তু মায়ে সেই বিয়া হৈ আহোতে লগত সেই গাৰু ৱাৰ, বিচনা কাপোৰ, চফা কাপোৰ, গোটেই বোৰ নিজে কৰি আনিছিলে।
অ', আগৰ দিনত আকৌ সেইবিলাক পুৰা নিজে নিজে কৰি লৈ আহে হয়।
পুৰা চলে নহয়। অ', হেই মায়ে নিজৰ কাৰণেও কৰিছে। অ', ৰুমালতো, অ', ৰুমালতো। নিজৰ কাৰণেও কৰিছিলে। জেঠাইক বিয়া দিওঁতে জেঠাইলৈও কৰি দি পঠাইছিলে।
অ'।
তেনেকুৱা টেবুল কাপোৰ বিলাক।
অ'।
আৰু তেতিয়া, তেতিয়া এম্ব্ৰইডায়ী সূতাটো বেলেগ কিবা ৰোলেক্স টাইপ নিচিনা চাবচোন ভাড়া। তেনেকুৱাটো বেছি চলে তেতিয়া। কিন্তু এ, তাৰ ফালদি লাভ পিছে এমবদায়ী কৰিব পাৰিলে। এমবদায়ী কাপোৰ এযোৰ কৰিবলৈ গ'লে বহুত
বহুত পইচা হয়, উ।
কৰা কষ্ট যিমান খৰচ যিমান পইচাটো সিমান পোৱা যায় মানে এতিয়া উম, এতিয়া এই উকা মুগা কাপোৰযোৰত ধতে হক এম্ব্ৰডাৰী কৰিলে।
উম,
তে কিমান যায় ন দহ হোজাৰ বাৰ হাজাৰ পোন্ধৰ হোজাৰ আৰু মই নিজে দেখিছো নহয় আমাৰ তাত। সেই কৰা আমাৰ খুৰীহঁতে লৈছে মাহঁতে লৈছে বেলেগৰ তাত কৰাই পেলাই আকৌ আপোনাৰ কাঞ্জুপাত বুলি যে কয় মিক্স পাত কাঞ্জুপাতত সেই কাঞ্জুপাতত। কৰা ফেব্ৰিকৰ কাপোৰ আকৌ এম্ব্ৰডাৰী কাপোৰ মুগা মেখেলা মুগাাব্লাউজ চাদৰখন আপোনাক গাড়ী দিয়া চাদৰ যে, তাত এমব্ৰডাৰি কৰিছে সেয়া কাপোৰতে আপোনাৰ তিনি হেজাৰ চাৰি হেজাৰ টকা লৈছে। অ, কষ্ট আছে সূতাও সুতা বিলাকৰ আপোনাৰ ডি এম চি গুলিবিলাকৰ দামো আছে। আছে। মই এনেই হাতে কৰা এমব্ৰডাৰিটো কৰিছো
অহ,
হাটাই মদেটো কৰো সেই চাদৰ সেই চাদৰ মেখেলা আনি পেলাই থোৱা আকৌ বিয়া আগতেই সেই এটা চাইদেই সম্পূৰ্ণ, হোৱা নাই। কষ্ট হয় হাতে -হাতে কৰা হাতে কৰাটো মানে কষ্ট, হয় সময়ো লাগে চকু-চকুটুকু বিষায়। চকুও নষ্ট হয় বহুত। অ, মিহি-মিহিকে কৰিব লাগে যে সৰু বেজিটো হয় সেই তেনেকে, থিকেই আছে কাপোৰ লাগে পুৰণা হৈ যাব এমব্ৰডাৰি নহবগে। আপুনি কৰে নে এমব্ৰইডাৰি।
মই শিকা নাই বাৰু এতিয়ালে।
উম,
শিকিব মনটো থাকে আমাৰ ইয়াত ইমান নাই যে তেনেকুৱা।
এ সেইটো কৰিবলৈ হলে কি কৰিব লাগিব জানে। আপুনি ধৰক কাপোৰ কানি কৰিছে নহয় তেনেকে হলে সি ছ'চিয়েল মিডিয়াত দিব লাগিব ফেচবুকতে হওক ইনষ্টাগ্ৰামতে হওক ফটো দিব লাগিব। তেতিয়াহে ধৰক বেলেগৰ পৰা আহিলেহে এতিয়া মই যে স্কিন পেন্টিঙৰ কাপোৰযোৰ কৰিছিলো।
উম,
স্কিন পিন্টিঙৰ কাপোৰ আমাৰ ওচৰ পাজৰে কোনেও লোৱা নাই নহয়।
অ',
আৰু মানুহ বিলাকে হিংসাটোও নলয়। নহয় নচলেটো নচলে হিংসাতো নলয় নহয় তেনেকুৱা নাথাকে জানোঁ। তাইৰ পৰা কিয় লম লাগে বেলেগ লম তেনেকুৱা থাকে নহয় অ-অ,
তথাপিতো ইয়াত
এতিয়া মোৰ কেক বনোৱা ক্ষেত্ৰতো হয় নহয় মই গাঁৱৰ পৰা কেকৰ অৰ্ডাৰ ৰাস্তাও পোৱা নাই বুলি ক'লেও ভুল নহয় কিন্তু যিমান আহিছিলে চব বাহিৰৰ পৰাই আহিছিলে। মানে আকৌ এনেকুৱা হয় যিখন দোকানৰ পৰা ধৰক আনেগে সেইখন দোকানত মইয়ে বনাই থৈ আহা।
অ,
মই বনাই থৈ অহা নাই দে তো আনিব অ' সেইটোকে আনিবগে গম নাপাই মানে ধৰ মই যে বনাই থৈ আহিছোগে। কিন্তু ইয়াত যদি আমি আপোনাৰ মোৰ পৰা যদি চাৰে চাৰিশ চাৰিশ টাতো পাই তাত লাগে গৈ পাঁচশ চাৰে পাঁচশ দি আনিব বুলি। সেইটো গম নাপায় কিন্তু পিছতো কাতেতো মই দেখো যে এই কেইটা মই থৈ আহা। তেনেকুৱা হয় গতি সেইকাৰণোন বাহিৰৰ পৰাহে পোৱা যায় কোৰ কানিৰ ক্ষেত্ৰত মই স্কিনিৰ কোৰোঁতে যিমান কাপোৰ মানে দিলো বনাই পেলাই মানুহক চব বাহিৰৰ। আমাৰ সেই মামী এজনে লৈ যায় গোটৰ মানুহ বিলাক থাকে যে দেখাই। সেয়া তাত ললে তাৰপিছত আমাৰ মা পিতা ভাইটিহতৰ স্কুলৰ সেই তেনেকে। আকৌ ধৰক সেই ৰিলেশ্যন থকা বেলেগৰ সেই নহয় চ আকৌ মাজত সেই চাবোন বনাওতেও সেই তেনেকুৱা হৈছিলে চাবোনো ওচৰ চুবুৰীয়া কেেই িয়ে সেই বেলেগে নিয়ে পাঁচশ পিছলৈকে লৈ যায় বেলেগে ব্যৱহাৰ কৰি ভাল পাই পাঁচ ছয় পিছলৈকে লৈ যায় কিন্তু ওচৰৰ মানুক আপোনাক লাগে ফ্ৰীতে দিলে'ব এনেই পইচা দি নলয় নলয় তেনেকুৱা হয়
কি
সেই মানুহখিনিয়ে আকৌ কেনেকে বনাই সুধিবলৈও আহে
উম
উ
এটো মে কি ভাত বনালে জানো
সাম আ আৰু দেৰিকে বনাওঁ অলপ উম অ দিয়া হ'ব দিয়া
উম উম